হেল্ল' অ বন্ধু কি খবৰ?
দে একদম বঢ়িয়া বন্ধু কেনেকুৱা
এই একদম ভালে ভালে। পূৰা মজা এতিয়া গৰমৰ বন্ধ চন্ধ পাইছো মানে একেবাৰে। বহুত ভাল লাগি আছে মানে মনটো আৰু উম কিমানেই কলেজৰ পৰা আৱ দাউন কৰিম আৰু এমাহ বন্ধ পাইছো তাকে ফোন কৰিলো আৰু খবৰ খাতি ল'ব
হা
তাকে ফোন কৰিলো খবৰ খাতি লব তোমাৰো খবৰ খাতি নাই।
তাকে মই ফোন কৰিম বুলি ভাবিয়ে আছিলো কথা এটাৰ কাৰণে।
অ অ
মানে আমি তাৰমানে গোটেই। ভালে বাৰু এইটো হ'ব হেৰি আমি মানে গোটেই লগৰ খিনিয়ে। ফুৰিবলৈ যোৱা মাথা এটা মাৰি আ
এই ফুৰিব ফুৰিব যোৱাাটো বাদ দিয়া না মো ইম্পট কথা এটা আছিলে তুমি যে মোক যে সুধিছিলা হোৱাটচাপত তুমি যে এনেকে সুধছিলা। ল যওঁ মেছেজত তুমি সেই তুমি মাংস বনাব নাজানো বুলি কৈছিলা যে মোক।
অঁ অঁ অঁ
মই এতিয়া মানে বাটাৰ চিকেনৰ ধুনীয়া ৰেচিপি এটা আনিছিলো মানে মাং শিকাবলৈ মানে কবলৈ অ। বাকী সেইটো ক'ম বাৰু তুমি এতিয়া হেৰিটো ঘৰ চৰৰ ভালনে
দিয়া দিয়া ভালেই অ আছো আৰু তোমাৰ কেনেকুৱা।
আমাৰো আ ভালেই এতিয়া কি কবা আৰু। খেতি পথাৰৰ দিন চবৰে লাগি আছে আৰু পথাৰে চথাৰে আৰু
মাজে কোৱা শুনিছিলো তোমালোকৰ দেউতাৰ অসুখ ভাল পাইছে নে নাই?
অ ভাল পাইছো বাৰু এতিয়া অলপ।
অ দিয়া দিয়া লাগি থাকিবা।
উম অ এইতি এতিয়া এই ড্ক্তৰ দেখালেই এতিয়া ইমান পইচা লাগে আৰু চবতে।
সেয়াইে কি কৰিবা আজিকালি হস্পিতাল তেলত তেনেকুৱাই।
উম মট
আাকি তোমাৰ খবৰ কোৱা তোমাৰ খোৱা বোৱা কলো কলো খালা তুমি। মই এয়া ৰুটি বনাইছিলে মায়ে।
অ উম অকল লুটি খালাঁ?
অকল ৰুটি আৰু তোমাৰ আলু ভাজি বনাইছিলে,
অ অ উ তাকে মই তোমাৰ হেৰি মই মই তোমাৰ খালো মই আজি বিৰিয়ানী খালো ৰাতিপুৱা।
বা ৰাতিপুৱাই এইাই খালে ৰাতি আনি থৈ দিয়া আছিলে নে বনোৱা আছিলে ঘৰত?
ছিলো মানে ৰাতিপুৱা খাও মন গ'ল উঠাৰ পিছত ইমান দেৰি হ'ল থাৱা। আৰু গেছো খৰম হ'ল এনেকে ভাবিলো অৰ্ডাৰ দিলো আৰু চুইগীত অৰ্ডাৰ দিলো
ভালে কৈলা
বি এনড মানে এ ইমান ধুনীয়াকে বনাইছে মানে একদম মোৰ মানে জুতি লাগি গ'ল মানে আৰু খাওঁ খাওঁ নিচা লাগিছে। এই ঘৰত মত কি চ চ ম দিব নাম গলে
দিয়া দিয়া তুমিতো ক'ৰবাত কিবা এটা এই হোটেলৰ কাম কৰি আছিলা কেনেকুৱা চলিছে তোমাৰ
অ উ ভালেই ভালেই ভালে চলি আছে
দিয়া পঢ়াৰ লগতে যে তুমি মিলাই থাকিবা পাৰিছা আকৌ
উম উম একেই মিলাই আছো আৰু কি কবা আৰু
এতিয়া মোৰ কথাটো শুনা
বাকী তোমাৰ সেই ৰেচিপিটো কওনে অলপ
ৰেচিপি টো ক'ৰপৰা পাওঁ ৰখা মোৰ জেগাটো কোনে মই হ'লে মেঘালয়লৈ এটাক টিম এটা উলিয়াইছিলোঁ আমাৰ লগৰ খিনিয়ে।
অ'
তাতে তোমাকো মানে মই নামটো দি দিলোঁ। মেঘালয় অ' টিমটোত তুমিও যাব লাগিব।
অ' মেঘালয়ত হ'লে ঠিকে আছে বাৰু মেঘালৈ যাব পাৰে তাত গৰম তাত ঠাণ্ডাই অলপ
ঠাণ্ডাই হ'ব অ' তাৰপৰাৰ তোমাৰ মেঘালয়ৰ পৰা ডাইৰেক্ট তোমাৰ আমি ৰাওনা হম চেৰাপুঞ্জী লৈ।
অ' চেৰাপুঞ্জীৰ যাবা।
অ' বাহিৰে বাহিৰে।
অ' অ'।
শুনিবা হা শুনিবা তাৰপাৰ আমি তোমাৰ হেৰিত একলগ হ'ম আহিবা তুমি তেজপুৰলৈ আহিবা তেজপুৰত লগ হ'ম আমি
অ', মই এবাৰ তেজপুৰ যাম বাৰু, যোৱাতে আছিলো বাৰু, এ মোৰ হোটেলৰো কিছুমান বস্তু কাম কৰিব লাগে মানে, লাইটিং চাইটিঙৰ আনিব লাগে বস্তু কেইটামান।
অ', তাৰপা শুনা তুমি সেই তেজ লগ হ'ম, লগ হৈ পেলাই তোমাৰ আমি ওলাই যাম গোটেইখিনি তুমি তেজপুৰলৈকে আহিবা আৰু, আৰু বাকী বনোৱা মেলা কামটো তোমাৰ ওপৰতে থাকিলে।
অ', বনাম বাৰু। এনেই কি-কি-কি-কি খাম বুলি কৈছিলা তুমি? কি খাম আইটেম কি কি ৰাখিবা তাত?
তুমিতো চেফৰ কামটো জানাই চাগে?
অ', জানো জানো, জানো জানো, চেফৰটো চব জানো বাৰু ৰন্ধা বঢ়া।
তুমি এটা কাম কৰিবা, মোক তুমি ভাল ভাল দিছ কেইটামান মেইন কৰ্চৰ অ', তাকে ধেই ভাল ভাল দিছ কেইটামানৰ নাম কৈ দিবা মোক, মই তোমাৰ লিষ্টখন বনাই মোক দি দিবা।
এতিয়া কি খাবানো তাত, এতিয়া আ বাজেতৰ ওপৰতো নিৰ্ভ হেৰি কৰিব, মানে ডিপেণ্ড কৰিব ইমান খাওঁ কিমান সেই নকৰো, এইকেতিয়া যদি আমি তাত যাওঁ অ', যাওঁতে আমি তাত মানে চিকেনৰ দামবিলাক কম তাত, চিকেনবিলাক, চিকেন ললো ধৰা তাত, গাহৰিটো নাখালেও হ'ব, ব্ৰইলাৰটো ললো। ব্ৰইলাৰ লৈ পেলাই, মানে চবেই পইচা দিব নহয় ন?
দিব দিব দিব, মই তোমাক হেৰিকে দহ দহ নহয় দে, চৰি চৰি। তোমাৰ এটাই ফিফটিকে তুলিছে, ফিফটি থাউজেণ্ড। অ', হ'ব নহয় ন? নাই দুটা টীম আছে ন। আৰু তোমাৰ তাতে তাতে তোমাৰ হোমষ্টে থাকিবও লাগিব যে।
অ' অ' চ'ব মানে একলে একেবাৰে উঠাই দিছা মানে চিকেন আমি ব্ৰইলাৰ টো লম ব্ৰইলাৰ টো লোৱাৰ পিছত চাউল টাউল এইবিলাক থাকিবই লওঁক যোনবিলাক লাগে আমাক আহ পানী চানী তাত পামিগে মছলা কিছুমান ল'ব লাগিব আমাৰ চিক্ৰেট মচলাও থাকে আমাৰ মানে এইকেটাপ পাছলৈ বোলে আমি প্ৰথমতে চিকেন বিৰিয়ানীটোকে খাম প্ৰথমতে চিকেন বিৰিয়ানীটো মানে বনাবলৈও ইজি হয় আৰু মানে কম খৰচতে হৈ যায়গৈ মানে।
জানোঁ তুমিহে জানা আৰু তোমাক সেইটো কাৰণে ফোন মাৰিছিলোঁ। মই খোৱা বোৱা কথা পাতিবৰ কাৰণে। তুমি এতিয়া কৈয় লোৱাচোন বাৰু।
চিকেন বিৰিয়ানীটো তুমি কাটিলা কাটাৰ পিছত
চিকেনটো নহয় নয় চিকেনটো কিমান মান ল'ব লাগিব তোমাৰ।
চিকেনটো তোমাৰ ল'ব লাগিব আৰু বহুত পোন্ধৰটা মান থাকিবই চাগে ন লৰা পোন্ধৰটা মানতো থাকিবই চাগে।
পোন্ধৰ ষোল্ল মান হ'বঁ।
অ' ফুল হৈ যাব চিকেন অ' গোটা কে কিনিল মানে তিনিটা চাৰিটা মানাব তিনটামান
তিনিটামানত হৈ যাব ন
উম, হৈ যাব তেন্ত ম বাকী চিকেন বিৰিয়ান। খামা বাৰু ন।
দিয়া-দিয়া সেইটোকে খাম তোমাৰ হেৰি যে তুমি আকৌ কৈছিলা কিব বাটাৰ চিকেনৰ দিিটো সেইটোও কৰি দিবাচোন এবাৰ মোক কোনো ধণে
অ' বটাৰ চিকেন তুমি অ বটাৰ চিকেন। তুমি বনালা কাটিলা মানে কাটে তাতে কাটিব লাগে মানে ঘতে কাট মানে এইটো জেলাহে লাগে মানে কাটিব মন নাযায়। লেঠাই লাগে তাৰ পৰাা কাটি নিলা কাটিৈছ তুমি বাটাৰ ললা। চিচ ললা। তাৰপিছত মচলা কিছুমান লাগে ন চিকেন জিৰা ধুনিয়াবিলাক মচলাবলা।
অহ হ,
লৈ পেলাই আনিলে পিযাজ চিয়াজ কাটি থলা। তাৰপিছত আলু-আলু বো আলু বেচি দিলে ভাল নালাগে আলু দুটা বা তিনিটা দিলে হ'ল। আলু চব মানে চব কাটি কৰি নহৰু আদা নহৰু পেচ টো মানে যোন পেকেটত আদা নহৰু পেচ পায় ন। সেইটোতকে মানে যোনটো পিছে হেৰিতকে। এইটো মানে বেছি ভাল। পেষ্ট তোটকে পেকেটজি পে পেষ্ট এটা পায় আজিকালি
গম পাইছো অ'
মানে পিছাটো বেছি ভাল তাৰ সইখিনি আনি ললো যোগাৰ কৰি ললো প্ৰথমতে তেল দিলো কেৰাহীটোত বহাবা তেল দিলা তেল দিয়াৰ পিছত তুমি নহৰুকেইটা দিলা, নহৰুখিনি দিয়াৰ পিছত, অকন লৰাই ভাজিব মানে অলপ ৰঙা হোৱালৈকে।
উম।
তাৰ পিছত তুমি মছলা চছলা দিবা গোটেইখিনি, জিৰা, ধনিয়া, যিমান যি মছলা দিয়া মানে নিজৰ যাবত
উম হুম।
কন্ দিলা। দিয়াৰ পিছত তুমি এনেও অকণ ভাজিবা। লাহে লাহে মাংস খিনি ঢালি দিবা তুমি। মাংসখিনি প্ৰথমতে মেৰিট কৰিব লাগিব, চৰি পাহৰিছিলো কবলে। মেৰিট কৰিব লাগিব মানে। ধুই দি পেলাই, মছলা চছলা দি মেৰিট কৰি থব লাগিব।
উ
ক'ব নোৱাৰা আগত। মেৰিট কৰা পিছত সেইখিনি যদি ভাজিলা ন পিয়াজ খিনি, ত তাত দি দিলা, দিয়া পিছত, উমহুম। আকৌ ভাজি পেলাই ঢাকন দি পেলাই উদুৱাই থবা অলপমান, ঢাকন দি থবা। সিজাৰ সিজিব দিবা মানে অলপ।
আচ্ছা আচ্ছা।
অ। সিজিব দিলা অলপ, দিয়াছত, অলপ পানী দিলা, অলপ টাইম পাঁচ মিনিট মানৰ পিছত পানী দিলা, পানী দিয়াৰ পিছত, তুমি আলু, আলু আছিলে ন, আলু তিনটা চাৰিটা কুটিলো। যিমান তুমি দিয়া আৰু যিমান ভাল লাগে আলু দিলা। তাৰ পিছত মানে, নামটোহে বাটাৰ চিকেন লাষ্টত বাটাৰ দিলে হৈ গ'ল আৰু, প্ৰথমতে ক নৰ্মেলকে বনালেই হ'ল। পাছত খালি বাটাৰটো দি দিলেই হ'ল আৰু। লগতে তুমি নানু খাব পাৰা ৰুটি খাব পাৰা। কি খোৱা?
অ' অ' অ'।
আনতকে ৰ'দীটো বেছি ভাল লাগে মানে।
ভাল লাগে ভাল লাগে ন'।
উম ময়দা দি মাৰিলে মানে পুৰিটো পুৰি আৰু বাটাৰ চিকেন খাবা আৰু বহুত ভাল লাগে মানে। সেইটোকে চলিব দিয়া এনে ন' তাত
তেতিয়ায়া তোমাৰো যোগাৰ ৰবিলাক লৈ ল'বা চব
অ', অ'।
কিন্তু ওলাবা খালি দেই বেয়া পাম কিন্তু নোলালে।
নাই যাব ন যাম যাম। বহু দিনৰ পৰা আমি সেইটোয়ে কথা পাতি আছিলোতিয়া নাযাওঁগে আৰু কি হ'বগে আৰু।
হেইৰটোৱেতো এতিয়া তোমাৰ চুমু এখন বুকিং কৰিছোঁ হ'ব নহয় ন'
টাটা চুমু
টাটা চুমু।
অ', হৈ যাব তাতো আ দুখন তিনিখনতো লাগিব চাগে আমাক।
আক তোমাৰ যোগাৰ বিলাকো ল'ব লাগিব আমাৰ সেইবিলাক থাকিব যে তাৰমানে যোৱা সময়তো তাৰমানে ধুনীয়াকে যাব লাগে আৰু গাড়ীত আধা বস্তু এখন গাড়ী যাব আৰু মানুহখিনি দুখন গাড়ীত আতিব পেলাব নহয় ধুনীয়াকে ন'।
উম উম।
তাতে লং ট্ৰিপ যে অকমান ঠেলা হেচাকে যাবলৈ বেয়া হয়।
উম।
ধুনীয়াকে মানে খোলাকে একদম হাৱা চাৱা খাই যাব
হেইটোৱে, টেক্সি গাড়ী লৈ জাম শ্বিলঙত বুলিও এটা গান নাছিলে শুনিছা? অ', টেক্সি গাড়ীৰ গান টো লগাই আহ পলে উ যাবা আৰু ন'। ভাল লাগিব। টেস্কী গা়ড়ী গান অকণ গাই দিবাে নিকি কেনেকুৱা আছিলে। পাহৰিছো মানে অলপ।
শুনিছা অ', এই মই গান গাব নাজানো নহয়।
অলপ প্ৰথম দুটা লাইন কৰি দিলেই হ'ব মানে মনত পৰি যাব মানে। শ্বিলঙৰ যাম বুলি কৈছিলে মানে।
শ্বিলং ন মেঘালয়।
মেঘালয় সেইটোৱে টেক্সি গাড়ী লৈ যোৱলে বেছি ভাল লাগিব।
অ', টেক্সি আমি টেক্সি গা়ড়ী লৈ নাযাওঁ আমি চুম লৈ যাম। টাটা চুম লৈ যাম মেঘালয়। তাৰ পিছত যাম আমি চেৰাপুঞ্জিলৈ এনেকুৱা গানটো
অ', অ', আচ্ছা তেনেকুৱাহে হ'ব মানে গানটো। তুমি গানটোপা চেনজে কৰিলা ন' হ'ব দে তোমাৰ। মই মোৰ যোগাৰখিনিও মই যোগাৰ কৰিম।
দুলা কৰিবা অ', হেৰি যে বেছি বে দিলে নহয় বাৰু তোমাৰ আজি কি আজি তোমাৰ তিনি তাৰিখ হ'ল ন'।
উম।
আজি তোমাৰ তিনি তাৰিখ হ'ল তোমাৰ হেৰি আমি দহ তাৰিখ মানলৈ ওলাই দিম হা।
অ', অ', হ'তুমি মোক জনাবা পাৰ আগতে
অ', তুমি যুগাৰ চুগাৰ বিলাকক কৰি থৈ দিবা। আমি গাড়ী লৈ যাম তেজপুৰ পৰা ওলাই আহম ধুনীয়াকে।
হ'ব তেনে। ঠিক আছে। উ